হেল্ল'
কি কৰিছ?
এয়া এনে বহি আছো। তই?
আছো এনে শুই পেলাই।
ভাত পানী খালিনে নাই?
নাই খোৱা। তই?
নাই খাম হে অলপ দেৰিকে।
অ'।
তাকে কৰ'বাত যাব লাগিছিলে ফুৰিবলে।
তাকে ক'ত যাবি?
মই এটা জেগা চাই আছো যাওঁ বুলি ভাবিছো এতিয়া জেগাটো ভাল নে নাই মানে গম নাপাওঁ।
কোন কোৰ জেগা কোৱাচোন বাৰু। বছতি কত মানে কি আছে তাত?
ৱাটাৰফল আছে বোলে ধুনীয়া শুনিছো মই।
যাব পাৰি ন প্লেনটো বনা তেনে প্লেনটো বনা বাৰু পইচা পাতি হ'লে যাম আৰু।
আছে ধুনীয়া জেগা একদম ট্ৰেকিং কৰিব পৰা মোৰ লগৰ বোৰ গৈছে।
কি কথা হয়?
পাৰি কবি মোক কেতিয়া যাওঁ কি কথা।
উম যাম দেওবাৰ ততে যাব লাগিব যতে যাওঁ। বা বেলেগ এড হ'ব স্কুটি চুস্কুটিয়ে যাম।
স্কুটিত যাবি? অ' পোৱালি কিমান মান কৰিলে ভাল হ'ব? পোৱালি যদি দহটা মান হয়। ভাল নে বৰ
অ' নহলে দৈ মাৰাহ মানুহ দৈ মাৰক চোন ভালেই আছে কি এই ৰগা ট্ৰেকনিটো ভালেই হ'ব।
ভাল হ'ব।
মম প্লেচ বোৰ দেখিছো তো প্লেচটো দেখি ছে ট্ৰেকিং চেকিঙৰ ট্ৰেকিঙৰতো দে দেখিছে ফটো। দেখিছেই বাৰু।
অ' ট্ৰেকিঙৰ চাইদ দেখিছ আহ। ভাল আছে এইটো জেগা বহুত ভাল আছে, নগাঁও চাইডে ন?
মই সেইটো ৱাটাৰফলৰ কথাই কৈ আছিলো, সেইটো ৱাটাৰফলে হয় মানে অলপ খালি এই টিপি নিচিনা আগিছে আৰু।
অ' অ' তে, চেলাপাছ যোৱা কেনেকুৱা হ'ল তোৰ।
ভালেই, ভালেই বৰ ভাল ন? লগডাউন হয়, হে জেগাই নাছিলে পিছত পিছদিনাখন। এটা খালী
মোক পাহৰি এ গলি হ'ব ভাল লাগিলে, এইবাৰ যোৱা প্লেনটো হ'ব লাগে আৰু যাতে।
হ'ব হ'ব ৰ। প্লেনটো কৰিব লাগিব ন প্লেনটো কৰিবলৈ।
কবি আগৰ খিনিয়ে কবি আগৰ খিনি যায় যদি।
আগৰখিনি চব
ভাল নহয় নেকি?
ঠিকে আছে ইহঁত। খাম একো যাই নাই। এ বৰ অতপালি কৰে নহয়।
একো নহয় হ'ব, বাকী ৰুম চুম খৰচা কেনেকুৱা হ'ল?
খৰ্চাতো ৰোমটো বেছি লোৱা নাই চাৰি হে
এহেজাৰ নাই হোৱা উমম এ যাব পাৰি তেন্তে।
উম, হোমষ্টে ল'ব লাগিব হোমষ্টে কিন্তু হোমষ্টে ল'ব লাগিব। হোমষ্টে দুহেজাৰ লৈছিলে মজা আৰু বে মজা। বহুত চাফা ৰে, বহুত লৈছে বহুত লৈছে সেইটো গম পাইছো এনেই ভাল। পোৱা নাছিল হোমষ্টে এনে ভালেই পাই গলো বুইছ নে সেইটো কাৰণে লৈ ললো আৰু।
বুজিছো বাৰু তেওঁ মানে,
বেছি লৈছে। উম, চাৰি চাৰি পাঁচটা মান আছিল পাঁচটা আছিলে পোৱালি। এই জেগা,, জেগা ক'বই নালাগে আৰু। শান্তি ভেলী জেগা বহুত মজা আৰু চেৰগাঁও, চেৰগাঁও যাম বুলি ভাবি আছো।
কেতিয়া?
চেৰগাওঁ জুলাই মানলৈ যাম চাগে।
পাঁচ জুলাই পালেহি আৰুচোন।
অ' তইও ওলাবি।
মোকতো নকয়ে মোকটো পাহৰিয়ে যাওঁ আৰু বেলেগ
অ' তই ওলাই আ মোৰ বাহন থকা তোকে ধৰিলো কথাটো কৈছো।
যা য পাহৰি গ'ল কিছু মানুহে বেলেগ লগৰ পাই।
উম নিজৰ বাইকখন থাকিলে বেলেগ আৰু নিজৰ বাইক থাকিলে লৈ যাব পাৰি।
তেওঁ একবাৰ কৈ চাব লাগিছিলে। মই খালি বজাৰ চজাৰ কৰাহে দেখিলো গমেই নাপালো কোনপাহত গুচি গল। হমষ্টেটো এতিয়া বহুত দাম হৈ গ'ল নহয়। ক।
কোনটো এইটো? কিমান আগৰ?
ন তায়েই কৈছে দেখোন।
অ' এই নাই এতিয়া বেলেগ হ'মত ন আমি বেলেগ আমি চিৰিকাত থাকিম চাগে আপেল কমলা কমলা বহুত কমলা বহুত মিঠা! ! ! ! ! ! ! ! ! ! উম।
খাব পাৰি মানে?
উম ত এই বহুত কেইটা ত‌ই এনেই ছিঙি খাব পাৰ।
উম
হম? এ পাৰিবি পাৰিবি। ইয়াতে লৈ ইয়াতে লৈ আহিছে উ উম বাৰু এ এতিয়া এইটো পা পছত পাছত পাৰসৰ স্কুটিতে যাব লাগিব অ'।
স্কুটি বহুত দূৰ হৈ যাব ন কঁকাল চকাল বিষাই যাব।
উপায় নাই বহি বহি ল মজা লাগে ভিউ চাই চাই ভিউ চাই চাইতো হেৰিয়ে মন নাযায়।
অ' এতিয়া ওচৰতে ক'ৰবাত যাব পাৰি নগাঁও চাইদে নহলে
আমাৰ দে দৈমাৰা
অ' দৈ মৰা দৈ মৰা কিন্তু যোৱাবাৰ যাওঁতে কিন্তু বঢ়িয়া লাগিল দেই। কবলগীয়া কথা কি বঢ়িয়াকে কেনে বাহ কেনেকোৱা ওখ পাহাৰ।
উ গোটেই জংঘল তঙল যে সোমাইছিলোগে। বিচাৰি বিচাৰে চৰই বিচাৰি বিচাৰে। উম চল সেয়ে সোমাইছিলো উম পলে গৈছিলে কি গতিয়া আৰু খাইছিলো বহুত কিবা। জ জুকে তে খুব কামুৰিছিলে নোহাৰ মনত চাবা জকে পোকে চোকে
তাত কিন্তু পানীখিনিও বৰ চেঁচা আছিল দে পাহাৰীয়াব
হ।
সেটোৱে। তাকে গাড়ীত গাড়ীত যাম গাড়ীতে কৰি দিম ন। কাবাতে কাৰ এখন মিলাবি। পাল।
উ পাৰি।
চা চা মিলাই।
লগৰ কেইটামা ভিডিঅ' পাইছিলো আজি গৈছে সিহঁতে।
হা হা?
লকডানৰ ভিডিঅ পাইছিলো কৈছে আজি কৈছে আজি ইহঁতে।
অ কৈছে নেকি কেনেকুৱা জেগা এতিয়া চেম জংঘল একো মানে তাতে ৰেষ্টৰেণ্ট ক কি বনোৱা নাই
নাই বতৰ চৰত ডাৱৰ টাইপে অ সেইটো বনাই আছে কিন্তু যোৱা ৰাস্তটো ধৰি লোৱাক ডাৱৰীয়া টাইপ দেখিছো আৰু মে ধৰি লোৱা
অহ মই মই শুন মতে তাতে কিবা এনেকা ৰেষ্টুৰেণ্ট বনাই আছ বোলা আহ মই শুনিছো অ উম তাতে খুৱা বোৱাও তাতে পাই যায় বহিবও জেগা আছে ধুনীয়া বিহু জেগা
এই এই এই এইটোৱে প্লেন কৰিব লাগিব কি বুলি কয় হেৰি নগাঁও চাইটৰ যোটাৰ
চবেই যাম বুলি ক'ব ক'ব লাগিব নহয় কিছুমানে আমাৰ পোৱালেটো কেনচেলেই কৰে
কব আগ আ আশাই নকয় আগ সটো কাৰণে একোৱেই নকৰো আ আগ সেইটো কাৰণে একো
এইটো বেছি আশা কৰাটো বেয়া আমি যোৱাবাৰ যাম যামকে কেনচেল কৰি দিলে ইমান দুখ লাগিছে বা
উম মই বাৰু আশাই কৰা নাই বাৰু ওলালে ওলাম আৰু এনেকুৱা তাতকৈ আৰু ধৰি লক
হয় নেকি যাব লাগিছিলে মই বহুত দিনৰ পৰা ভাবি আছো
তোৰ লগৰটোকো কবি তই তালতে বহিব পাৰিবি এই অ তোৰ লগৰটো কবি ভালেই লাগে ভালে অটপালি কৰা অঁটপালি কৰা নহলেই হল
অটপালি এটাই কৰে বাৰু সিটো মোৰ ভাল লগা একদম সি যাম বুলি কৈছে উম সি যাব চাগে তাৰ কিবা প্ৰব্লেম চলি আছে সেইকাৰণে সি যোৱাবাৰ নুলালে এবাৰ যাব সি আকৌ আগৰ জেগাটোতে যায় নে নাযায় বা সেইটোয়ে কথা এ বুজিছ থাকাকেহে যাব লাগিছিলে কৰ'বাত
থাকে চেৰগাঁও যাম নহয় চেৰগাঁৱত গৈছ অলপমান পইচাটো খৰচ বেছিকে লৈ যাম থাকাকে হলে যে দকালে দুই তিনিটা মান পইচা বেছিকে লৈ যাবে লৈ গলে ভাল হোমস্টে ত থাকিম সেইকাৰণে মানে হোমষ্টে টো ভাল হয় পিছে থাকিব বুলি ভাবিছো আৰু যোনবিলাকে একদম চিকাক সিহঁতে বেয়া থাকো দেই তাত মানে এটা হমষ্টে আছে বহুত ভাল হা মই হিচাপত তাতে ৱাটাৰফলো আছে বেক চাইডে মানে এটা গ্লাছ মানে বহুত মজা হেৰি আৰুটো কৈছ না এই তেনেকুৱা সমেষ্টেদ থাকিব মন আছে এই তোৰ খুব বেছি নাই অলপমান ভাল ভাল থাকিম বুলি ভাবিছো
পাৰি বাৰু পইচাটো খালী সৰহকে যাব
পাঁচ হাজাৰ মান
পাঁচ হাজাৰ মান পইচা যাব ন উম হৈ যাব বাকী খিনি ঘূৰা মেলা খোৱা বোৱাত
অ ম তোৰ সু তিনি হাজাৰ পোন্ধৰ পোন্ধৰখন আহ অ বহুত চাফাৱেই মোৰ কলো কি
অ তেনে ঠিকেই আছে তাতে খোৱা বোৱা সিহতিয়ে দিব নে আমি নিজে বনাই খাব লাগিব
তাৰ ৰেষ্টুৰেণ্ট তেষ্টুৰেণ্টো আছে আৰু আমি যদি লৈ যাব পাৰো বেছি ভাল হে মেগি চেগি লৈ পেলাই যদি তাতে বনাব পাৰি আৰু বন যোগাৰ চাই কৰি তোৰ দুহেজাৰ তিনি হেজাৰ টকা এটা লৈ গ'লে বিন্দাস তিনিওটা পইচা বাচি আহিব পইচা বাচি আহিব উম
তেওঁ এক্সটা নিব লাগিব নহলে বিপদ আছে
নাই যে নাই তিনি হাজাৰ তিনি হাজাৰ বিন্দাস মানে এটা ভাল মাহত থাকিব পাৰিম মানে আপুনি যিটো যাবত হে আহিছো আও ইমান মান খিনিহ খাননেকে নাথাকো ভালদৰে থাকিম ভালদৰে খাম ভালদৰে ফুৰিম ভালদৰে আহিম মে বিচৰাটো দুটাত থাকিব চাগে
দুখন বিছনা পোৱালি তিনিটাকে শুব পাৰিলে হ'ব চাৰিটাকে ঠেলি হেঁচি শুব নোৱাৰি আৰু অ ঠেলি আছ এই চাৰিটাক ঠেলি আছে দিগদাৰ হ'ব বে
তেনে তিনিটা বেদৰ কৰ বুজিছ ডাঙৰ লগত তিনটা বেদ
মানে কেনেকুৱা একেটাৰ দীঘলীয়া ওখ ওখ ত তলত ধৰি লোৱা সেই থাকিব আৰু অৰ ওপৰ ধৰি লও ওপৰতো ফ্ল' আছে ওপৰ ধৰি লও ঘৰেই মানে আচলতেই ধৰি ল দীঘলীয়া টাইপৰ তলত মানে গ্ৰাউণ্ডৰ ফ্লৰও ধৰি ল বিচনা থাকিব ওৰতো ধৰি লও বিচনা অ তেনেকুৱা টাইপৰ
অ' অ'। মানে হোষ্টেলৰ ৰুমৰ নিচিনা আৰু।
তেনেকা নহয় সেটো মানে বহুত বেলেগ হয় বহুত ভাল আৰু মানে বহুত ধুনীয়া চাফা।
মোক পঠাবিচোন ভিডিঅ' চিডিঅ' ফটো চটো পঠাবি। চাব যাব লাগিব কেনেকুৱা এইবাৰ গৈয়ে দিম বুজিছ নহব আৰু এনেকে এইবাৰ গৈয়ে দিব লাগিব আশা কৰি কৰি। মানে যোৱা বাৰ তো মোক কোৱাই নাছিলে কিছুমানে। বহুত আশা কৰিলো, এবাৰ যাব লাগিব, কি ধুনীয়া জেগা বা মোৰ দেখিলো একদম বেয়া বেয়া দুখ লাগিছে কৈছো নহয়। ইমান ধুনীয়া জেগাত ফুৰিছে।
আনে বৰক চল বৰ চ
কি ধুনীয়া ধুনীয়া নদী। বৰফ বা তাত ভিডিঅ ভাইৰেল হৈ গৈছে।
অ' ভিডিঅ' ভাইৰেল হৈ গ'ল হয়।
বাপৰে। ভাল জেগা আৰু এইবিলাক। যাব লাগে।
এনে হ'ব আৰু এনেই হ'ব আৰু বোলো দে।
অ' অ'। হা?
দে হব দে।
হ'ব দে আৰু তেনে।
অ'।
অ' ৰাখিছো দে। উম।